অ শুনিছো।
অ অ অ, কি কৰি আছা?
মই এতিয়া চাহ খাই আছো।
চাহ খাইছে, কিহেদি খালি চাহ?
মানে আজি এগ্ এগ্ চপ যে আমাৰ ওচৰৰ দোকান এখন এখনত এগ্ চপ আনিব দিছিলো দাদা এজনক।
অ।
এগ্ চবটো আনিলে আৰু চাহ আৰু কিবা মুগডাল যে মুগডাল চিনি পোৱা নে?
অ মুগডাল অ।
উম, তুমি খালা নে নাই?
মইয়ো খালো চাহ।
অ, লাল চাহ খাইছা নে গাখীৰ চাহ?
মই লাল চায়েই খালো, আপুনি?
মইয়ো লাল চাহে গাখীৰটো মানে,
গাখীৰ চাহ আমাৰ আৰু মানে গেছৰ প্ৰব্লেম হয় যে সেইকাৰণে মই ইমান গাখীৰ চাহ নাখাওৱেই। আজিকালি খোৱাই হ'লো আৰু আগৰ মানত।
উম। মইতো এনেই লগতহে খাওঁ বেলেগ যদি লগত থাকে।
অ মোৰো তেনেকে মোৰ উম বেলেগ দি তিতহে খোৱা যায় মোৰ, গাখীৰ চাহ এনেই নাখাওঁৱে মই।
উম।
উম বাকী আপোনাৰ ক্ৰচেজৰ বিজনেচৰ কথা কওক।
ক্ৰচেজৰ বিজনেছৰ দুটামান অৰ্ডাৰ আছে, এটা ডাঙৰ বুকে এটা অৰ্ডাৰ আছে মানে, এ ছানফ্লাৱাৰ, ছানফ্লাৱাৰ গোলাপ ফুল ডেইজি তেনেকে মিলাই তেনেকে ডাঙৰ বুকে এটা বনাব আছে। অলপ অলপ হৈছে বাৰু কিন্তু আৰু দুটামান বাকী আছে তাৰে। তেনেকে আৰু মোৰ আৰু এই যেনে, হেৰি এই অৰ্কিড এটা আছে বনাব। অৰ্কিডৰ মানে তিনিটা অৰ্কিড ফুল দি কেনে। পাত আৰু কলি এনেকে মই বনাই দিওঁ সেইটো আছে। এইবাৰ ডাৰ্ক পিংক দিব লাগিব
ডাৰ্ক পিংক ভালে লাগিব ডাৰ্ক পিংকত
মোৰ লগৰ ছোৱালী এজনীয়ে অৰ্ডাৰ দিছে বাৰু অলপ দেৰি হলেও কথা কথা নাই এনেকে কৈছে।
ঠিকেই আছে। ঠিকেই চলি আছে নহলে উম
তুমি বেগ বনাই আছিলা নহয় এটা?
অ' বেগ এটা হৈছে, বেছি নাইটি পাৰ্চে ন হৈয়ে গ'ল বাৰু অকণমান আছে বনাব লগা। তাৰপিছত আৰু এটা আজিৰ পৰা ইচ তাত কৰিছো, সে ৰ'ছ বেগ যে।
ৰ'জ, অ' ভাইৰেল হৈ থকা বেগটো ন? উম সেইটো বহুত ধুনীয়া লাগে মৰম লাগে।
ধুনীয়া বহুত সেইটো।
এই এ মানে মণি দিবা নে হেৰিডাল?
মণি নিদিওঁ অ' মণি দিব লাগিব অ' সেই হেন্দেল ডাল যে মণিৰে লাগে বুলি কৈছে, এই মোৰ নলবাৰীৰ লগৰ এজনী
অ'
মোৰ লগৰ এজনীয়ে মানে অৰ্ডাৰ কৰিলে।
অ' ভালেই হৈছে। আৰু আৰু এটা যে বৌ বেগ এটা বনাই আছিলা
বৌ বেগ বৌ বেগটো সেইটো কমপ্লিট মানে কমপ্লিট কৰি থৈছো, আৰু ফিনিচিং বাকী আছে।
উম ঠিকে আছে যা-ব বহুত বহুত বহুত ধৰণৰ বেগ বনাব পাৰা হৈছা ন এতিয়া
পাৰা হৈছো আৰু, শিক শিকি শিকিয়ে মানে পাৰা হৈছোগে, এতিয়া মানে সৰু বেগ টো দুদিনতে কমপ্লিট হৈ যায়। আগতে বহুত দিন লাগিছিলে, এতিয়া মানে বেছি টাইম নালাগে।
বেছি টাইম নালাগে, পাঁছটা মান টাইপৰ বনালা চাগে ন? এই ডাঙৰ বেগৰ কথা কৈছো।
ডাঙৰ বেগ মোৰ পাঁচটা, বৌ বেগ এটা চানফ্লাৱাৰ বেগ এটা আৰু ৰ'জ বেগটো এতিয়া বনাইছো আৰু
টো ছানফ্লাৱাৰ বেগ আছে, উম
আৰু এটা এই বটল গ্ৰীণ বনাইছো, হ'ল পাঁচটামান হৈছে
হৈছে আৰু ন? বাকী তুমি এনে কি বনাই ভাল পোৱা চবত মানে আটাইতকে বেছি টো বনাই ভাল লাগে
মোৰ সেই সৰু বেগে বনাই ভাল পাওঁ, পতককে হয়। মানে দুদিনত, সেইকাৰণে সেইটোয়ে বনাওঁ।
উম উম
সৰু বেগটো যে গ'ম পাইছে ন সেইটো কোনটো বেগ উম উম বটল গ্ৰীণ যে সেইটো
উম হুম
মানে পতককে হৈ যায় আৰু বেছি তান নহয় ইজি হয় সেইটো।
অহ। ঠিকে আছে, বাকী মইয়ো যেতিয়া বনাই মই ভালে পাওঁ বাৰু, এই যে চুলিত মৰা ৰাবাৰবোৰ থাকে যে। স্ক্ৰাঞ্চি, স্ক্ৰাঞ্চি বনাই ভাল পাওঁ মই। তাতে মানে হিচাপ কৰিব নালাগে যে, অহ হিচাপ হিচাপ কৰিব নালাগে বনাই থাকি থাকিলে হৈ যায়।
বনাই থাকিল উম, আৰু ব-বত
অহ, ব-বনাওঁ বনালোঁ বনালোঁ, এতিয়া মই চাগে অ' পঞ্চাছ তামান ছাঠি তামান বনালোঁ চাগে।
ব' না
উম, বিভিন্ন ৰঙৰ মা মানুহেও বাৰু ভালে পাইছে এইটো।
বেচ্ চেলিং আছিলে আপোনাৰ সেইটো।
অহ, ঠিক তেনেদৰে তুমি এফিলাইও খুব বনাল।
বাহ এইবিলাই বহুত বনালোঁ মই।
উম।
হেংগিং আজিকালি কিচেন অৰ্ডাৰ নাহে।
আজিকালি অলপ ডাঙৰ ডাঙৰ বস্তু বনোৱা হৈছে যে, ই আৰু-আৰু লোৱা মানুহ কিনি আনা আৰু কি ৰিং কিমান ল'ব। কি চেট লোৱা খিনিয়ে যিহেতু লৈ আছে বেলেগ-বেলেগ বস্তু বস্তু লৈ ভাল পায় আৰু।
উম।
উম, বাকী আৰু লগৰ জনীয়ে কি কি কালাৰৰ ঊল আনিছে এইবাৰ। বেলেগ ৰঙৰ।
বেলেগ ৰং ঊল বেলেগ ৰঙৰ আনা নাই, অকল সেই ৰচ হে আনিছে। মানে ৰজ্ বেগৰ কাৰণে ৰেড কালাৰ যে সেইটোয়ে আনিছে তিনটা মানে আৰু বেলেগ একো আনা নাই।
অহ, ঠিকে আছে বাৰু বহুখিনি আছে আমাৰ।
আছে অলৰেডি আছে বহুতখিনি, সেইকাৰণে আনা নাই।
উম,
আনা হৈছে সেইটোৱে আনিছে বেলেগ আৰু আনা হোৱা নাই, যেতিয়া লগা হ'ব তেতিয়া তেতিয়া আনি ল'ম আৰু।
উম। এইবাৰৰ বস্তুখিনি আমি হিচাপো কৰা নাই নহয়।
অহ, হিচাপ কৰিব চাগে আৰু নাইডু চলি আছে যে। নাইতো শেষ হোৱাৰ পাছত কৰিব চাগে আৰু লাহেকে।
উম। কিমান বা খৰচ হৈছে? মানে খৰচো হৈছে নহয় বহুত বস্তু আনিব লগা হৈছিল এইবাৰ।
এইবাৰ আগত-আগৰ বাৰতকে বেছিয়ে হৈছে এইবাৰ।
বেছি হৈছে এইবাৰ মাজতে ফেঞ্চি গৈ বহুতখিনি অনা হৈছে।
সেই কিবা বুকে বাসকেট আনিব লগা হৈছিল যে। বুকে ৰ'জ বুকে অৰ্ডাৰ আছিল যে সেইটো।
অ', তাকেটো।
সেইটোৰ কাৰণে বস্তু কেইবাটাও আনিব লগা হ'ল, আৰু সদায় যোৱা যাবলৈ টাইম নহয় কাৰণে, আনোতে একেবাৰে আনিয়ে লওঁ আৰু।
অ', সদায় সদায় গৈ থাকিব ইমান গৰমত দিগদাৰো হয়, আৰু।
দিগদাৰো হয়, সময়ো নিমিলে সেইকাৰণে আৰু তেনেকেই একেবাৰে অনাই হয় বস্তুবোৰ। কিন্তু পটক পটকে শেষ হৈ যায়, আনোতে ভাবোঁ। এইবাৰ আৰু আনা আনিব লগা নহ'ব চাগে, বহুত দিন যাব কিন্তু পতক কে শেষ হৈ যায়।
হৈ যায় তাকে।
উম।
বাকী আমি আৰু হেৰি মূৰত চুলিত মৰা ক্লিপ আৰু আছে নে? অৰ্ডাৰ নাই বাৰু কিন্তু কেইটামান অলপ বেলেগ বেলেগ ডিজাইন বনাব পৰা যাব।
অ', ক্লিপ আছে, বনাব পৰা যাব বাৰু ক্লিপ আছে কেইবাটাও।
এইকেইদিন এনে অৰ্ডাৰ ইমানতটো বৰ্তমান নাই।
বৰ্তমান অৰ্ডাৰ নাই, আগৰ খিনি কমপ্লিট কৰিলোঁ। আৰু অৰ্ডাৰ অহাই নাই চোন। আৰু ডাঙৰ বেগ দুটা আছে বনাব লগা সেই ফ্লাৱাৰৰ।
কেইটামান ক্লিপ-শ্লিপ বনাই লৈ আহিম ডিউটিত, ডিউটিত আহি বাইদেও হ তক দেখাম কোনোবাইতো কিনিব।
কিনিব বস্তু খিনি আৰু মোবাইলতকে মানে ৰিয়েল কে দেখ দেখিলে মানুহবোৰে ল-লয়ে
উম।
জাপি কাৰ্টিন টাই বনাব লগা আছে আৰু চাৰিটা মান, তিনটা নে চাৰিটা জানো পাহৰিছো চাবগে লাগিব এবাৰ, সেইটোয়ে
সেইটো আমি হেৰিহে বনাইছিলো ন' হেংগিং বনাইছিলো?
হেংগিং বনাইছিলো কাৰ্টেইন তাইপ ফাৰ্ষ্ট ফাৰ্ষ্ট মানে অ', আগতে বনোৱা হোৱা নাই। ফাৰ্ষ্ট টাইম হ'ব এইবাৰ।
অ'।
বনালে সেইটো চাগে বনালে আৰু অৰ্ডাৰ পাবও পাৰো, মানে অ', কাৰ্টন তাইতো আমি লঞ্চ কৰা নাই। নতুনকে লঞ্চ কৰিলেতো আহিয়ে আৰু এবাৰ আহেই।
উম, উম, উম, উম।
সেইকেইদিন আৰু ইমান বনোৱাও হোৱা নাই যে। সেইকাৰণে ষ্টেটাচো দিয়া হোৱা নাই। সেইকাৰণে চাগে অৰ্ডাৰ বোৰ অহা নাই।
বাইদেউ এজনীয়ে সুধিছিল। এই যে দৰ্জা যে লগাই থৈ দিয়ে ফুল থাকে যে, ফুলৰ দ'ৰ হেঙি অ', ওপৰ এক্দম ডাঙৰ ডাঙৰ ফুল মানে দীঘলকে থাকে যে সৰু সৰু ফুল থাকে লাগি।
মই যে এবাৰ বনাইছিলো যে।
অ, অ, সেইটো সুধিছিল, মই এ, সোধোতে মানে মই ক'লো, এইডালতো আঠশ মান পৰিব পৰিবই
লাগিব ন!
তাৰপিছত এ কৈছে, এ অলপ কম দামত লাগে। তেওঁ কম দামত কেনেকে দি ইমান বনাব লাগিব দীঘল-দীঘল কে, সেইকাৰণে মই ক'লো কম দামত হ'লে বেয়া দেখা হ'ব আৰু মানে সাতশতকেটো কমাবই নোৱাৰি আৰু। টো বস্তু এদাই, মানে মই গনি চাইছিলো, সাতডাল বনাব লাগিব আৰু। গনি চাওঁতে, সাতডাল তেনেকুৱা বনোৱা, বনোৱা, বনোৱা ফটো পাইছিলোঁ, সেইকাৰণে মই ক'লো প্ৰতি দালত যদি এশ টকাকেও ধৰো, তেতিয়াও সাতশ হৈ যায়।
সাতশ টকা হৈ যায়, অ, এডালতে আৰু ফুল থাকে কেইবাটাও।
আৰু ওপৰৰ খিনিতো দিবই লাগিব, আৰি সব মানে হেংগিং খিনি। তাৰপিছত সেইকাৰণে আৰু অৰ্ডাৰৰ কথা নক'লে।
মানুহ বোৰে মানে নিজে বনোৱাবোৰেহে বুজি পায় মানে।
উম, তাকে।
মানে, ভাবে কিছুমানে যেনিবা ইমান ঊল নাযাই চাগে। থাকে বুলি, বনাই চালে গম পাই আৰু কেনেকুৱা
তাকেতো।
নেক্স আৰু কি বনাব আপুনি?
নেক্স মই কি বনাও, মই তাকে ভাবি পোৱা নাই? জাপিয়ে বনাও নেকি দুটামান?
জাপি।
বেলেগ একো দেখোন মনতে অহা নাই।
তাকে নতুনকে আৰু লঞ্চ
জাপি কেইটা আকৌ একেই হ'ব লাগিব নহয়, মানে জাপ জাপি য যোনে জাপি বনাব, সি গোটেই কেইটা বনাবই লাগিব, কাৰণ নহ'লে বেলেগ-বেলেগ হৈ যাব যে, হয়নে!
তাকে, জাপি যোনে বনাই আছে তেওঁকে বনাব দিব লাগিব আৰু।
কিন্তু জাপি বনোৱা দিন আকৌ বেগো আছে নহয়, দুটা-দুটা ফুলৰ বেগ।
অ, তাকে এটা মই বনাম, এই ৰছ বেগ টো যদি কমপ্লিট হয়। এতিয়া মই বনাম এটা
ফুলৰ দুটা বেগ, এতিয়া মেইন আৰু ফুলৰ দুটা বেগ বনাব লগা আছে, ৰচ বেগ টোতো মই বনায়ে আছো। আৰু মানে, কাৰ্টেন তাই চাৰিটা আছে, সেইটোয়ে।
উম, আৰু এই সেই দাদা এজনৰ কি আছিলনো? বৌ, বৌ আছিল ন, বৌ চাাৰিটা!
বৌ চাৰিটা, অ, বৌ চাৰিটা আছিল।
হ'ব বাৰু।
বেছি নাই আৰু এতিয়া, বনাব লগা। আজিকালি আৰু মানে পতককে হৈ যায়, আগৰ নিচিনা মানে টাইম নালাগে। বনাবলৈ, বনাই-বনাই মানে আদাত হৈ গ'ল আৰু।
হ'ব দিয়ক, এতিয়া ৰাখিছো। অ, অ, বাই, বাই।